কোন য ন
ইছো
আহ মই অলপমান আহ কি কৰি আছা
খাই উঠি অকমান জিৰণ
আহ
তুমি কি কৰি আছা
মই এইমাত্ৰ ভাতকেইটা খাই উঠিলো
অ মানে তোমাৰ লগত আজি এটা বিষয় আলোচনা কৰিব বুলি ভাবিলো বিষয়টো হৈছে স মানে সামাজিক মাধ্যম যিটো তুমি অনলাইন শিক্ষাৰ বিষয়ে তুমি জানাই অনলাইন আজিকালি যে অনলাইনত ছাত্ৰ-ছাত্ৰী
উম, উম, উম, কভিডৰ সময়ৰ পৰা মানে অনলাইন ক্লছটো বেছি কে হেৰি হ'ল আৰু আৰম্ভণি হ'ল তেতিয়াৰ পৰাই।
মানে আমি বেছিকৈ মানে প্ৰচলন আৰু আমিও মানে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। আ, তুমি কি বুলি ভাবা এনে এই অনলাইন শিক্ষাটো যে মানে এ সুবিধা কেনেক কুৱা মানে আমাৰ বাবে সুবিধাজনক হৈছে তুমি অকমান ক'বা নেকি।
এয়া সুবিধটোতো অনলাইন ক্লাছটোৰ পৰাতো বহুতে সুবিধা হৈছে।
হয়, হয়।
পকাই চাব গ'লে যিটো বস্তু আমি নাজানো খুব সহজতে মানে আমি অনলাইন ক্লাছত এইটো পোৱা, পোৱা যায়, আগতে আমি ধৰা স্কুলত থাকোঁতে টিউচন লৈছিলোঁ বা ক্লাছ কৰিছিলোঁ ছাৰক সুধিবলগীয়া হৈছিল এতিয়া গুগলত চাৰ্চ কৰিলেই মানে যিটো নাজানো সেইটো আমি মানে সহজতে বুজি বুজি পাওঁ আৰু
হয়, হয় তাৰ লগতে আকৌ যাতায়াতৰো মানে খৰচটো কমি আহি যায়।
কমি আহিল উম, উম, ঘৰত বহি সেইটো কাৰণে, সেইটো কাৰণে মানে খুবেই ভালেই হৈছে আৰু
অ', অ', হয় তুমি যে মানে যেতিয়া ক'ভিড চলি আছিল তেতিয়া তুমি হাইছেকেণ্ডাৰী পৰীক্ষা দি আছিলা নহয়।
হয়, হয়, অ', ম
এতিয়া তুমি অনলাইন ক্লাছ কৰিছিলা নে তেতিয়াতে?
অ', মই ক'ভিডৰ সময়ৰ পৰাইতো অনলাইন ক্লাছটো কৰা আৰম্ভ কৰিছিলো তাৰ আগতো আমাৰ এইবিলাক নাছিলেই। মোবাইলত যে অনলাইন ক্লাছ হয় আমি বুজি পোৱাই নাছিলো।
হয়, হয় ঠিকে কৈছা মানে এই অনলাইন শিক্ষা মাধ্যমৰ ব্যৱস্থাৰ ফলত আ, যিহেতু সুবিধাখিনি কথা ক'লাই এ, যথেষ্টখিনি সুবিধা আছে হয় কিন্তু মানে ইয়াৰ কিছুমান অসুবিধাও আছে ছে যেনে ধৰণ তোমাৰ মানে গাঁৱলীয়া ঠাইত নেটৱৰ্কৰ মানে নেট দুৰ্বল নেটৱৰ্ক ব্যৱস্থা দুৰ্বল ইণ্টাৰনেট বা সকলোৰে মানে সামৰ্থয় নাথাকিবও পাৰে দুখীয়া পৰিয়ালৰ মোবাইল ফোন লেপটপ কম্পিউটাৰ আদি ল'বৰ বাবে হয়নে
উম এ এইটো তুমি খুব সুন্দৰ কথা এটা উত্থাপন কৰিলা সেইটোতো হয়ে গাও গাঁৱলীয়া লৰা ছোৱালীয়েতো সেনেকে ধৰা এনড্ৰইড ম'বাইল সিহঁতৰ হাতত নাথাকে ইফালেদি নেটৱৰ্কৰ ব্যৱস্থাটো ইমান নাই সেইটো কাৰণে মানে সিহতৰ অলপমান প্ৰব্লেম হৈছিলে নোহোৱা নহয় সেই সময়ত প্ৰব্লেম হৈছিলে আজিকালি অলপমান উন্নত মানৰ গাওঁ বিলাকতো মানে উন্নত ধৰণৰ হেৰি হৈছে আৰু এতিয়া লাহে লাহে ডেভলপ হৈ গৈছে
লাহে লাহে উন্নত হৈ গৈছে আমাৰ মানে পৰি স্থিতিবোৰ গতিকে তথাপিও মানে আমাৰ বৰ্তমান সমাজতো মানে যি পৰিমাণে মানে এ এ নেটৱৰ্ক ব্যৱস্থাৰ ফলতে হওক বা আন এতিয়া ধৰা মই উদাহৰণস্বৰূপে মোৰ ফালৰ পৰা যদি কওঁ মই যেতিয়া মানে অনলাইন ক্লাছ কৰি মানে সেই শ্ৰেণী অনলাইন মানে পাঠদান চলি থাকে আ মই লেপটপ স্কেনত অনলাইন পাঠদান চলি থাকে সেই সময়ত মানে ধৰা যদি কৰবাৰ পৰা কিবা কোনোবাই ঘৰতে হওক বা কোনোবাই মোক মাতি পঠিয়ালে তেতিয়া মানে মই ক্লাছটো এৰি ধৰা গুচি গলো সেনেকুৱা ধৰণৰ সমস্যা হয় তাৰোপৰি মানে অনলাইন মাধ্যমত আহ ক্লাছ কৰি থকা অৱস্থাত যদি মানে আন কোনোবা মেছেজ বা এনেকুৱা হোৱাটছএপত বাজে বা ইনষ্টাগ্ৰামত বাজে তেতিয়া মানে মনতটো সেইফালে গুচি যায় ফলত মানে পঢ়াৰ লগত যি মানে এক মনোযোগ সেই মনোযোগটো মানে ভাগি যায় এই ক্ষেত্ৰত তুমি কি বুলি ক'বা বা মোৰ কথাখিনি তুমি একমত হয় ন
উম হয় তুমি ঠিকেই কৈছা তোমাৰ কথাখিনিত ৰাইট আছে মানে সেইটোতো হয় ক্লাছ কৰি থাকিম তেনেতে এটা ফোন আহিলে ফোনটো আহিলেও প্ৰব্লেম হয় মেছেজ এটা আহিলেও মেছেজটো চাওঁ চাওঁ লাগি থাকে এনেকে মানে অলপমান প্ৰব্লেম হয় আৰু মানে অনলাইন ক্লাছটো কৰি থাকোতে
হয় হয় খুব সুন্দৰ ঠিকেই কৈছা হয় তাৰোপৰি মানে অনলাইন মানে এই মাধ্যমৰ ব্যৱস্থাটোৰ মানে যিমানেই মানে ভাল নহওক কিয় কিন্তু মই ভাবোঁ যি আমি মানে আগৰ তাহানি দিনৰ এই শ্ৰেণীকোঠাত শিক্ষকৰ বা শিক্ষয়িত্ৰীৰ লগত ছাত্ৰ ছাত্ৰীসকলে একেলগে একোটা শ্ৰেণীকোঠাৰ ভিতৰত বৰ্ড ব্লেক বোৰ্ডত পঢ়ি লিখি যি মানে এক বাৰ্তালাপ আদান প্ৰদান হয় সাক্ষুক দৃষ্টিৰে তাৰ ফলত মই ভাবো মানে বহুখিনি তাৰ পাৰ্থক্য আছে যিহেতু আমি অনলাইন মাধ্যমত মানে এজনে আন ঠাইত থাকি আৰু এজনে আন ঠাইত থাকি পঢ়াৰ ব্যৱস্থা হয় গতিকে স ইয়াৰ ফলত মানে এক যি মানে পাৰস্পৰিক সম্পৰ্ক বা বাৰ্তালাপৰ যিটো যোগাযোগ ব্যৱস্থা সেই ব্যৱস্থাটো মানে প্ৰত্যশয় নহয় পৰো পৰোক্ষভাৱেহে মানে অনলাইনত হয় সম্ভৱ কিন্তু আমাৰ যি এতিয়া আমি শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰীৰ লগত বহো বা পাঠদান চলি থাকে তাত আমি কিবা এটা বিষয় নোৱাৰিলেও অতি সহজে আমাৰ শিক্ষকৰ সৈতে উত্থাপন কৰি মানে আহ আমি সেই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰিব পাৰো যাৰ ফলত মানে শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ মাজত এক যোগাযোগ পাৰস্পৰিক আহ প্ৰত্ক্ষ সম্পৰ্ক গঢ় লৈ উঠে সেইব মই ভাবো তুমি মোৰ কথাখিনিত একমত হয়নে
উম হয় ময়ো সেইটোৱে ভাবো তুমি কোৱাখিনিয়ে ময়ো সেইটোৱে মানে চাপৰ্ট কৰোঁ আৰু
হয় হয় ঠিকেই কৈছা আহ তেতিয়াহলে অঐ অনলাইন ব্য্ৱস্থাটোৰ ফলত মানে মই ভাবো আজিকালি কিছুমান আৰু অসুবিধা যেনে ধৰা মানে অতি সৰু সৰু ছাত্ৰ ছ ছাত্ৰীসকলেও মানে কি হৈছে অনলাইন মাধ্যম পাঠদানৰ জৰিয়তে মানে তেওঁলোকে অধিক সময় মোবাইল বা কম্পিউটাৰ স্ক্ৰীণত বহি থকাৰ ফলত তেওঁলোকৰ মানে চকুৰ অসুখ বা এনেকুৱা বিভিন্ন শাৰীৰিক সমস্যাই দেখা দি আহিছে এই বিষয়ে কিবা অকমান কবা নেকি
সেইটোতো সেইটো হয়েই মোবাইলটো হোৱাৰ পৰা ধৰি অনলাইন ক্লাছ বা কিবা কিবি অন্যান্য ভিডিঅ' চোৱা কিবা চোৱা এনেকুৱা কৰোঁতে চকুৰ অলপমান প্ৰব্লেমটো হৈছেই আৰু মানুহ ল'ৰা ছোৱালীবিলাকতো মোবাইল যেতিয়া মানে হাতত পৰে তেতিয়া আৰু হেৰিয়াত এ মোবাইলটো এৰিয়ে নিদিয়ে স সেইটো কাৰণে চকু প্ৰব্লেম অলপমান হৈছে
হয় হয় এইখিনি যে মই ক ম পৰিল যে মানে মোবাইল ফোনতটো নহ'লে আজিকালি সৰু ল'ৰা ছোৱালীও মানে এ খোৱা লোৱা ভাত আদি কাম কৰিব নিবিচাৰে এনেকুৱা ধৰণৰ তুমি পাইছা নিে অভিজ্ঞতা
অ'পাইছো, পাইছো ময়ো পাইছো সেনেকুৱা আমাৰ ওচৰতে বহুত ল'ৰা ছোৱালী দেখা পাইছো মানে মোবাইলটো নহ'লে সিহঁতে একো হেৰিয়ে নকৰে ভাত পানীও নাখায় একো নকৰে খেলা ধূলাটো আজিকালি উঠিলেই। খেলা ধূলা বুলিবলৈ নায়েই। ল'ৰা ছোৱালীবিলাক অকল মোবাইলটোতে বেছিভাগ মানে সময় ব্যস্ত হৈ থাকে। আৰু মাক দেউতাকেও ভাবে কি ল'ৰা ছোৱালীয়ে মোবাইলটো দিছো চাপ চুপ বহি আছে থাকক তাৰ তাৰ ফলত যে বাচ্ছাটো যে কিমান ক্ষতি হৈছে সেইটো মাক দেউতাকে মানে অনুভৱ কৰাই নাই। যে মোৰ বাচ্ছাটো চাপ চুপ বহি আছে মোবাইলটো দি থৈ দিছোঁ মই এইটো এইটো কাম কৰি লওঁ কিন্তু তাৰ ফলত যে সেই বাচ্ছাটো কিমান মানে ক্ষতি হৈছে, সেই টো মানে মাক দেউতাকে অনুভৱ কৰিবই পৰা নাই।
হয় হয় একদম সঠিক কথাকে কৈছা তুমি এইখিনি কথা মোৰ একমত হৈছো। মানে ল'ৰা ছোৱালী খিনিক মানে মোবাইল ফোনটো দি ব্যস্ত কৰি ৰাখি তেওঁলোকে মানে বিভিন্ন কাৰ্যকলাপ সমূহত ব্যস্ত হৈ থাকে মানে অ' ল'ৰা ছোৱালী সৰু ল'ৰা ছ খিনিক গুৰুত্ব নিদিয়ে, কেৱল মোবাইল ফোনটো মুখৰ আগত দি বহুৱাই থৈ দিয়ে কিন্তু ইয়াৰ ফলত মানে বহুত ক্ষতি হৈছে তেওঁলোকে মানে মোবাইল ফোনৰ প্ৰতি বেছি আসক্ত হৈ গৈছে তাৰোপৰি এই অনলাইন মাধ্যমৰ শ শিক্ষা ব্যৱস্থাই মানে তেওঁলোকক মোবাইল ফোনৰ ওচৰত বেছি সময় বন বা কম্পিউটাৰ স্ক্ৰীিনৰ ওচৰত বেছি সময় মানে আৱদ্ধ কৰি ৰাখিছে যাৰ ফলত তেওঁলোকৰ মানে এই এইবোৰ খেল, খেলা ধূলা বা শাৰীৰিক বিকাশৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা একো ব্যৱস্থা বা কাৰ্যকলাপ আমি মানে গঢ় লৈ উঠা আ' দেখা পোৱা নাই ইয়াৰ ফলত আমাৰ সমাজত মানে বা আমাৰ গোটেই পৃথিৱীতে এক মানে আ' নেতিবাচক আৰু বেয়া মানে প্ৰভাৱ পৰিছে। এই ভাল বেয়া দুটা দিশ থাকে। তেনেকৈ, এই অনলাইন মাধয়ম দাঙৰ শিক্ষাৰ ব্যৱস্থাৰ জৰিয়তেও ভাল বেয়া দুটা দিশ আছে। কিন্তু আমি মানে অধিক সময় সেই অনলাইন মাধ্য়মৰ ওপৰতে ভৰসা কৰি নাথাকি তাৰোপৰি আমি আহ পাঠ্য়পুথিৰ সহায়ত বা আমাৰ যি শিক্ষক- শিক্ষয়িত্ৰীৰ সৈতে পাৰস্পৰিক সম্বন্ধ। বাৰ্তালাপৰ জৰিয়তে আমি শিক্ষা ব্য্য়ৱস্থাটো আ' চলাই লৈ যোৱা দৰকাৰ। কেৱল অনলাইন মাধ্যম ৰ ওপৰতে ভৰসা কৰি থাকিলেতো নহব।
উম্ উম হয়।
অ'অ'। তেতিয়াহ'লে মানে মই ইয়াকে ক'ব বিচাৰিছো যে, মানে আমি তাৰ পৰা বেয়া খিনি আঁতৰ কৰি মানে পৰাপক্ষত ভাল খিনি গ্ৰহণ কৰিব। লাগে। আৰু পৰাপক্ষত মানে তেতিয়াহ'লে আজি আমি বাৰ্তালাপ কৰিলো। পাছত আমি ইয়াৰ বিষয় আৰু বিশদ ভাৱে বিতমকৈ আলোচনা কৰি যাম ভৱিষ্যত দিনত, আজি আমাৰ সময়ৰ অভাৱ যিহেতু আমি ইমানতে আমাৰ বাৰ্তালাপটো সামৰণি মাৰো বুলি ভাবিছো। কি কোৱা?
ইমানতে থাকক পিছলে আকৌ আমি বহলকে মানে বাৰ্তালাাপ কৰিব লাগিব।
ঠিকে আছে ধন্যবাদ।
ধন্যবাদ।